হেল্ল'
বন্ধু।
বন্ধু, কি খবৰ?
এ একদম বঢ়িয়া বঢ়িয়া।
বঢ়িয়া ন বাকী চব ঠিকেতো?
ঠিকে ঠিকে, তোমাৰ কেনেকুৱা চলিছে? এ সঁচাকে সঁচাকে ঔ।
নহয় মাজতে তোমাৰ কিবা কেছ এটা শুনিছিলো কিবা এক্সিডেণ্ট কৰিছিলা বুলে তুমি।
এই এক্সিডেণ্ট মানে কি কবা আও মাজতে সেই ঘপকতে বাইকখন চলাই থাকোতে ব্ৰেকডাল মানে কি হ'ল নধৰা হৈ গল বুইছা নাই।
সেইটৱে কৈছো তুমি এন এছ ফ' হাড্ৰেডটো নচলাবা, ইমান ভাল নহয় গাড়ীখন।
নাই নাই নাই ব্ৰেকিং চিছটেমটো ভাল হয়, ত মই বেছিলো তোমাৰ এতিয়া ডিউক এখন ললো থ্ৰী নাইনটী এখন। উম নাই সেইখন তোমাৰ এই মাজতে মাইকী মানুহ এজনী উৰি গল।
অহ অ।
হাত চাত গোটেই হাতত এতিয়া অৱস্থাই নাই বুইছা নাই হাত ভৰি গোটেই চাল তাল এৰি। তোমাৰ এতিয়া তাকে কি কৰো কি নকৰো কে তোমাকে কলো কৰিলো। শুনিছা? হেল্ল।